নমস্কাৰ এ কি খবৰ তোমাৰ
মোৰ ভালেই আপোনাৰ কওক
উ ময়ো ভালে আছো এতিয়া বহুত দিনৰ মূৰত ফোন কৰিলা
হয় সময়ে নাপাও আজিকালি
কিবা কি কামতনো ইমান ব্যস্ত হৈ থাকা তুমি
মানে মই নতুন এটা ব্যৱসায় আৰম্ভ কৰিছো এই যে ঊল ঊল কথা বুলি যে কয় আজিকালি বহুত বহুত জনপ্ৰিয় হৈ উঠিছে তাকেই উম তাকে ব্যস্ত হৈ থকা যায় আৰু
কি কি বনোৱা তুমি
মই বহুত ব খিনি বস্তু বনাব পৰা হৈছো চাবিৰ লিং বনাও কানপ খুলি চব ঊলেদি নিজে হাতেৰে বনাও আৰু
অ অ অ এইবোৰ নিজৰ কাৰণে বনোৱা
নাই নাই মইটো বৱ সাই হিচাপে লৈছো আৰু প্ৰথমতে নিজৰ কাৰণে বনাইছিলো মাফলাৰ এখন তাৰ পিছত এতিয়া আকৌ ব্যৱসায় হিচাপে মানে মানুহে বনাব দিয়া হ ফটো দেখি ভাল পালে বস্তু খিনি তাৰপিছত এটা তাকে এতিয়া বনাব দিছে আৰু আজি এই মাহত আছে কেইটামান ৰৈ আছে তাকে মই বনাই আছো আৰু এইকেইদিন পৰচ উখে এখন। ফ্ৰেম দিব লাগিব ততে ফটো খিন মই চাৰিওফালে ফুল লগাই ধুনীয়াকে। জাই দিব দিছে ই আৰু বস্ততা আজিকালিৰ।
উ উতিয়া নিজৰ প্ৰতিভ বিলাক বিকাশ কৰি কৰিব লাগে নিজৰ উ জোপাবোৰ লগাই লুকুৱাই ৰাখিব নালি। ধাম প এইবাৰ ব্যৱহাৰ সদ ব্যৱহাৰ কৰিব লাগিছে তেতিয়াহে ৰাইজে জানিব মানে।
হয়।
হ'ব হয়নে? লাগে এইখিনি পেলাই
হয় তাকে হয়। আপুনি কি কৰি আছে?
মই আছো অকনমান ম উম। গৰম
এ কি কৈছে?
পঢ়া শুনা কথা সুধিছিলোঁ।
পঢ়া-শুনা চলি আছে আৰু অলপ চলপ।
উম
উম তাকে আৰু পঢ়া শুনা কৰি থক কো মাজে মাজে এইবিলাকৰ মাজে মাজেও
উম, উম, উম ঠিকে আছে। মই এতিয়া অকনমান জিৰণি লৈ আছো বাৰু অকণমান। ভাত বনালো ভাত খিনি বনাই পেলাই এতিয়া অকনমান জিৰণি লৈ পেলাই অকনমান মানে খুব গৰম যে গৰম ঠাণ্ডা হ'বলৈ দিছো অকনমান। উম, উম, উম ৰাজমাও অলপপিছত উম আজি আমাৰ এটা বিশেষ আছে তাৰ মানে খাদ্য এবিধ আছে। উম উম গাহৰি মাংস অলপমান আনিছো। তাকেই ধুনীয়াকৈ অ উম' বনাই নিবি খাম আৰু আজি মজাত
বা ভালেচোন খানা আজি। গাহৰি মাংস মই খাই পোৱা নাই আজিলৈকে, কেনেকে কে বনাই আপোনালোকে?
অ' গাহৰি মাংসটো দোকানৰ পৰা আনি ধুনীয়াকে ভালকে পৰিষ্কাৰকে ধুই লব লাগে। লৈ পেলাই তাক বহুত সময় উতলাব লাগে মানে উতলালে কি হয় উম মানে তাত কিবা অকমান যদি বেয়া পদাৰ্থ কিবা থাকে কিছুমানত, সেই পৰি কেৰাৰ পৰা বাহিৰ হৈ যায় উতলাই-উতলাই উতে তাৰ পানী খিনি পেলাই দিব লাগে তাৰ পিছতহে তাত তেল মছলা, দি পেলাই যি-যি মছলা লাগে সেয়া দি, পেলাই ভাজি কি আৰু ৰান্ধি দিব পৰা যায় আৰু, আৰু আমাৰ কিছুমান উ' লাই শাক দিও বনাই। বাঁহৰ গাজ দিও বনাই। উম' সেয়া থলুৱাত, থলুৱা খাদ্য হয় এয়ে। আমাৰ অসম অসমৰ উ অসম হয় আমাৰ ইয়াতে জন অ জনগোষ্ঠী তাৰ পিছত আৰু বোলে খুব ভালকে ধুনীয়াকে বনাই-বনাই খায়। উম', আগতে ইমান মানুহে ব্যৱহাৰ নকৰিছিলে নাখাইছিলে। আজিকালি আৰু টো উম-উম আজি তেনেই সহজতে পোৱাও যায় বজাৰত। আগতে ইমানকে খোৱা নগৈছিলনে অ ধুনীয়াকে আৰু আজিকালি খুব ধুনীয়াকে পৰিস্কাৰক তেওঁলোকে বিক্ৰী কৰে গো গতিকে আৰু কথা নাই আৰু উম উম-উম আগতে আৰু গাঁৱত যেনেকে তেনেকে গাহৰিবোৰ পালন কৰিছিলে। লেতেৰা জেগাত সেইবোৰ খালে মানুহে বহুত বেমাৰো হৈছিলে।
অ।
ফিতা পেলু হয় বুলি কয় আৰু মানুহৰ। তাক সুন্দৰ ভাৱে প্ৰতিপালন কৰা হয় আৰু মানে ভালকে বিক্ৰী কৰোতেও বহুত মানে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত বহুত গুৰুত্ব দিয়া হয় আৰু। সেয়েহে এটা আমি টো পৰিছে। ধুই মেলি ভালকে উতলাই পানী খিনি পেলাই দে খালে অসুবিধা নহয় আৰু। ময়ো বাৰু বেছিকিন নাখাওঁ। তেনেকে মোৰো বৰ এটা প্ৰিয় নহয় তথাপিও। মাজে মাজে খোৱা যায় আৰু। ঘৰ মানুহে। তেতিয়া যাওঁ। হলে মন কৰে। তেতিয়াহলে আৰু আনি। অকমান ৰান্ধি আৰু বহুদিনৰ মূৰত এদিনহে খোৱা যায় আৰু।
অ গৰমত খাবও নোৱাৰি বেছিকে।
উম, উম, উম উ। নকওঁ। তুমি খাবানে যদি কেতিয়াবা গাহৰি মাংস বনালে। চাবানে কেতিয়াবা?
আজিলৈকেতো তেনেকে পিচ হিচাপত খোৱাই নাই। তথাপিও মই চেষ্টা কৰিম বাৰু খাব। ভালকে বনাই মেলি। ঘৰত তেনেকে বনোৱা নাযায় বাৰু গাহৰি মাংস। অ'হ।
অ অ খাই চাবা চোন বহুত সোৱাদ লাগে। একদম খাই চাবা কেতিয়াবা বহুত সোৱাদ লাগে কোমল বিমল উম উম উম উম উ সেইে তোমাৰ প্ৰিয় কি খাদ্য।
প্ৰিয় মই কণী বহুত খাওঁ। মুৰ্গীৰ ডিম হাঁহৰ কণী। হয় মাছ মাংসতকে কণীটোহে মই বেছি। ভাল পাওঁ খাই।
অ অ মানে কণীটো কেনেকে বনাই। কি কি ধৰণৰ পদ্ধতিৰে তুমি বনাব পাৰা। বা বনাই খোৱা।
কণীটো মই যেনেকেই বনালেও খাই ভাল পাওঁ। বইল কৰি হলেও নহবা অমলেট বনাই ভাজি। যেনেকে তেনেকে বনাই খাই ভাল পাওঁ কিন্তু এ বিশেষকে বনাব মানে মই কনীৰ বিৰিয়ানী বনাও কেতিয়াবা। চাউলত, হয় মই বহুত ধুনীয়া বনাও মানে ঘৰৰ সকলোৱে খাই ভাল পায় আৰু বিশেষ একো মচ, মচলা পাতি নিদিও। উম, ত', বনোৱাত টো ভাল পাওঁ আৰু মই।
উম- উম ঠিকে আছে। তোমাৰ হাতৰ বিৰিয়ানী খাব লাগিব।
হয় আহিব নিশ্চয়।
যাব লাগিব তোমাৰ হাতৰ বিৰিয়ানী খাবলৈ যাব লাগিব।
হয় -হয় - হয়।
উম,
বাকী আপোনাৰ কাম বা কাজ ভালে চলি আছে? কেনে,
অ ', অ ', ঠিকে- চাকে চলি আছে বাৰু। য়া। অ- অ বন্ধ। অকমান ৰাতিপুৱা ঘৰৰ কাম কাজ খিনি কৰি কৰি পেলাই, এতিয়া গৰমতো কতো ফুৰিবলৈ ওলাই, যাবও নোৱাৰি। ঘৰতে অকমান জীৱন ধুইছোঁ উম', ঘৰতে থাকিব লাগিব আৰু নলেজোৱা হকো। উম, হয় -হয় এতিয়া তুমি, এতিয়া কি বনাই আছা বোলে কলে তুমি কি বনাই আছা এতিয়া?
মই এযোৰ কাণফুলি আহিছিল এ, বনাব দিছিলে ওচৰৰে এজনী মাহীয়ে। তাকে বনাই আছো আৰু।
অ ', তুমি কি মানে শলাৰে বনোৱা নে কৰ্চাৰে বনোৱা?
নাই কৰ্চাৰে বনাও। আৰু এই কাণফুলি বা সৰু -সৰু বস্তু বোৰ, সূতাই দি বনাও। এম্ব্ৰইডাৰী কৰা সূতাটো যে থাকে। চিলোৱা সেই সূতাটো। এই ধুনীয়াকে সৰু - সৰুকে। মিহিকে হয় মিহি হয় এতিয়া আৰু সূতাৰে, বনালে
উম উম আচ্ছা তোমাৰ বনোৱা বস্তু বোৰ অ তোমাৰ তুমি বনোৱা বস্তু বস্তু বোৰ মানুহে যে লৈছে
হয় অ' ভাল পাইছে বহু কেইজনে মেছেজ বা ফোন কৰিও কৈছে, লগ পাইও কৈছে যে ভাল হৈছে বস্তু খিনি। মজবুত হৈছে। হয়, হয় পচন্দ কৰিছে। সেনেকে বহু কেইজনে আক কৌ বনাবও দিছে।
উম, উম।
আপোনাাক কিবা লাগিলে বনাই দিম দিয়ক। কাণফুলি হওক বা ফুল হয় হয়। লাগতিয়াল বস্তুও কেতিয়াবা বনাও ঘৰত সজোৱা সামগ্ৰী।
উম উম।
বা বটলত উ বেগ চেগো বনাও। বটলৰে বটল ভৰাব পৰা বেগ এনেকে বহু কেইটা দিলো আজি। জিলৈকে বনাই আপোনাকো লগা হলে কেতিয়াবা জনাব।
অ' অ' অ' নিশ্চয় নিশ্চয় জনাম। লাগা হলে, তুমি এতিয়া উলবুল যে আনা যে তুমি কৰ পৰা কিনা?
ই মই বেছিভাগ অ' জাগীৰোডৰ পৰা আনো। তাতে মোৰ মায়ে চাকৰি কৰে। এতিয়া পালে বেলেগ বেলেগ ধৰণৰ ঊল সৰু ডাঙৰ। লৈ আহে আৰু আৰু তাতে নাপালে এইয়া গুৱাহাটীৰে লবুনা বুলি আছে। এখন দোকান আছে তাৰ পৰা আনো। অনলাইনতো পায় কিন্তু তাটো বহুত দাম লয় তাতে। সেয়ে অনলাইনত নানো বেছি। কেতিয়া
আছে আৰু সামগ্ৰীবোৰ যে লাগে আৰু কি কি সামগ্ৰী লাগে তুমি যেতিয়া বনোৱা এইোৰ বস্তুবোৰ?
বহু খিনি বস্তুৱে লাগে ঊলৰ মানে মানুহে কয় যে ঊলৰ খৰচাটো দি দিম কিন্তু ঊলৰ বাহিৰেও আচলতে বহু খিনি বস্তু লাগে আঠা লাগে কেচি তাৰপিছ পিছত সূতাও লাগে নানফুলি থানফুলি কাৰণে আৰু কুৰ্চা বিলাকতো আছে বেলেগ বেলেগ বস্তুৰ কাৰণে বেলেগ বেলেগ ধৰণৰ চাৰিজৰ কুৰ্চা লাগে, প্ৰত্যেক বস্তু বেলেগ বেলেগ ৰঙৰ থাকে সেইকাৰণে। বেলেগকে আনিব। লগা হয়।
উ বহুত খিনি সামগ্ৰীৰ প্ৰয়োজন ব অ বহুত খিনি সামগ্ৰীৰ প্ৰয়োজন হয় আৰু। উম্ উম তোমাৰ খৰচটো খৰচ অ' তোমাৰ খৰচটো ওলাই আছে। ছে নে নাই তুমি যে বস্তু বোৰ মানে মানুহক দি আছা। বিক্ৰী কৰি আছা।
মই ইমান বাৰু কমতে নিদিও বস্তু। যিখিনি বহুতে নলব বুলি। কমতে বিক্ৰী কৰি দিয়ে কিন্তু মই অলপমান ৰাখো আৰু নিজৰ লাভ। তো নহ'লে কেনেকে চলিব আৰু।
অ' নিজে ইমান কষ্ট কৰি বনাইছা। আমাৰ পঢ়া পাতিৰে। মই কিমান দিনে সময় খৰচ কৰি তুমি বনাইছা। গতিকে নিজৰো কিবা এটা লাভ হ'ব। লাগিব তাত।
তাকে, সেই লাভটো ৰাখিহে দিওঁ আৰু
বহুতে বুজ। নাপায় নহয়। ভাবে কিমান খিনিনো ইয়াতে ভুল লাগিছে। কিনো খৰচ আছে ইমান কলেজ। কিন্তু হাতে বনোৱা বস্তুবিলাক। দাম
দাম থাকিবই কষ্টৰ উপৰিও বস্তু খিনি আছে।
বস্তুখিনিৰ দাম আছে লগতে তোমাৰ নিজৰ সময়খিনিৰো মূল্য আছে ন। উ এনেও হাতে বনৰোৱা বস্তু বিলাক হাতে বন বস্তু বিলাক দাম। স আৰু আৰু
অ' তাকে। বুজি নাপায় বহুতে কিছুমান মানুহে বুজি পায় আৰু তেনেকুৱা পাল গ্ৰাহক পালে ভাল লাগে আমাৰো।
তে এনেকুৱা ধৰণৰ সামগ্ৰী এনেকুৱা ধৰণৰ বন বনোৱা মানুহবোৰক মানুহ বিলাকক অকমান মানে আগবঢ়াই নিবলৈ ইচ্ছা কৰে। তেওঁলোকক মানে উম সুবিধা দিবলৈ ইচ্ছা কৰে। উ কিবা চৰকাৰী ভাৱে এনেকুৱা ধৰণৰ কিবা মানে আঁচনি আছে নেকি চাবাচোন। য'ত নিজৰ এইবোৰ হাতে বনোৱা বস্তুবোৰ প্ৰতিভাবোৰ মানে বিকাশৰ কিছু কিছুমান থাকে ন তাতে তেনেকুৱা ধৰণৰ চৰকাৰী ধৰণৰ কিছুমান আছ চনী বা তেনেকুৱা ধৰণৰ আৰু আৰু চিঙ দিয়ে কেতিয়াবা তেনেকুৱা তোমালোকৰ নিচিনাকে উঠি অহা যুৱক যুৱতীয়েীয়ে নিজৰ উম চাবাচোন তেনেকে কিবা সুবিধা পোৱা নেকি নিজে বনোৱা বস্তু বিক্ৰী ফুৰিবলৈ কিছুমান